হেল্ল'
অঁ, কি কৰিছা?
এ এনেই আছো ভোক লাগি আছে বহুত মোৰ।
এতিয়া ভাত ভাতটোহে কেতিয়া খাব পাও সেইটোয়ে।
অ বহুত জল্দি খোৱা দেই ভাতটো তোমালোকে। অ।
খাও জল্দি খালে এ হজম হ'বগে হজম হোৱাৰ পিছত ধুনীয়াকে শুই দিব পাৰিম জল্দি সেইটো কাৰণে
সেইটো হয় মানে স্বাস্থ্যৰ কাৰণে ভাল বাৰু যিমানে সোনকালে তুমি ভাত সেটো খোৱা আৰু এ ময়ো ভাবি আছিলো মানে ভোকটো মানে লাগি আছিলে তাৰপিছত
উম
ভাত আৰু নিজে এক নৰ্মেল চলা আছিলে এক ম দিম আৰু
এ অ
লগৰজনৰ যে ঘৰৰ মানুহ আহা বুলি কৈছিলো মাক বাপেক ভায়েক এনেকে ত' তেতিয়া মই মানে এই টইলেট যাওঁতে মানে মোক কাইলে আকৌ দেৱাশিষে মাতিলে বুলি যোগালে আ চোন আ চোন এনেকে মাতিলে তাপিছত মই কলো ৰ গৈ আছো তাৰপিছত গৈ সি ক'লে এ চাহ খাবি ৰ চাহ তাৰপিছত মাকে চাহটো বনাই দিলে চাহৰ লগতে পিঠা মানে পিঠা বনাই দিলে পিঠা খালো ভালে আছিলে মানে অকনমান পেটটো মানে ভৰিলে কিন্তু জমনিৰ কথাটো হল যে ছি চেনি দিব পাহৰিলে চাগে চেনি নিদিলে মাকে
অ অ তুমি চেনি ধৰা দিয়া চাহহে খোৱা আৰু
অভিয়েছলি ত চাহ মানে পিঠাত চেনী নাই ন ত' এটা এবিধতো চেনি মিঠাটো লাগে ন নহ'লে সুদা সুদা লাগে ত এই কাৰণে মানে বস্তুটো ইমান ঠিক নহ'ল আৰু তাৰ তাৰপিছত লেটেকু জানে এটা ফল এটা থাকে
অ গম পাও লেট
বহুত বছৰৰ মূৰত খাইছিলো মানে খাইছো মানে সেইটো স্কুলত খাইছিলো একদম মানে শেষৰবাৰ স্কুলত খাইছিলো কিয় মানে স্কুলত খাইছিলোঁ আগতে আমি ত চৰকাৰী স্কুলত পঢ়া আমি ল'ৰা ত' তাত মানে কি হৈছিলে মানে লগৰ কেইটামান আছে সিহঁতে মানে গছৰ পৰা ফলবোৰ লেটেকু লেচু আম এবিলাক লই আহি বিক্ৰী কৰে আমাৰ লগৰ বিলাকত টকাত দুটা দিয়ে এটকাত পাঁচটা দিয়ে এনেকুৱা টাইপৰ মানে বেপাৰখন
ত' আমাৰ বেলেগ আছিলে বস্তুবোৰ ত' সেই তেনেকে খাইছিলো মনত আজি মানে একদম স্মৃতি ৰোমঞ্চন হৈ গ'ল আৰু পুৰণি পুৰণা দিনৰ ভালে লাগে
স্মৃতিৰ অমুন্থন হৈ গল আহ বাহ
তি অমুন্থন নহয় স্মৃতি ৰুমথন ইচ অ সেয়াই আৰু বস্
অ হয় আৰু কিবা এটা
কি খান দিনত
কি কৈছা?
দিনত কি খালা দিনত?
অ', মই দিনত হেৰি খালো! ভাত খালো, দাইল খালো, তাৰ পিছত এনেকে আলু তাৰ পিছত ৰঙালাওৰ যে সেইখিনি থাৰ সেইখিনি ঠাৰি কেইডাল যে থাকে যে।
ৰঙালাও ঠাৰি কি
অ', তেনেকে খালো আৰু ভালকে খালো। আৰু নেমু আছিলে লগত, হৈ গল চিম্পুল আজি তাৰ মংগলবাৰ মঙ্গলবাৰে আমি নিৰামিষ খাওঁ। এই নিৰামিষ। উম',।
ভালেই আৰু ময়ো আজি মঙ্গলবাৰে তোমাৰ, নিৰামিষে বনাম বুলি ভাবিছোঁ তোমাৰ যোৱাকালি ৰঙালাও আনি থৈছিলো আলু তাত মানে চয়াবিন দিছো, চয়াবিনৰ সেই লাউৰে ৰঙালাওৰে চবজি খন বনালোঁ তাত নৰসিংহৰ পাত কেইটামান এনেকে, নৰসিংহতো মোৰ এতিয়া মানে দৈনন্দিন জীৱনৰ মানে মূল বস্তু আৰু, সদায় ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ আৰু। ত' ন' পিছত এটা বেলেগ ধুনীয়াই এটা সুগন্ধ আহি যাব পিছত সেয়াই চিম মানে একদম ভাল খাই দিম আৰু ত'সেয়া বস্তুবোৰ। তাৰ পিছত অলপ আগত মানে, আমি দেবাশিচ মই আৰু প অ', অ', তাৰপিছত আৰু এজন লগৰ মানে ওলাই গৈছিলো মানে। এ' ওলাই মানে সেয়াই আৰু হাফ পেণ্ট হাফ পেণ্ট পিন্ধিয়ে ওলাই গৈছিল আৰু তাত। ওচৰৰ দোকানখনত তাৰপিছত সিয়ে ঠাণ্ডা ফালে তাৰপিছত চাগে ঘৰৰ পৰা
উম',।
পইচা চইচা দি গৈছে আৰু তাৰ পিছত, ফী চালো চাধা-তাধা খুচ কালো খুচ কাঢ়ি মই কৰিলো আৰু আহিলো, আহি এতিয়া আছো তোমাৰ লগতে কথা পাতি। কোৱাচোন তুমি? তোমাৰ কোৱা? কি কৰিম বুলি ভাবিছা, এতিয়া অলপ পিছত আৰু? উম',।
মইনো এতিয়া কি কৰিম ম' মোৰ বহুত ভোক লাগি আছে, মোৰ প্ৰথমতে খাব বিচাৰি আছো, তাৰপিছত খোৱাৰ পিছত থাক কিম এনেই অলপ কিবা টিভি চাম, বা এনেই কিবা কিবি এনে তাকে চাই থাকিম এনেকেইে থাকিম আৰু, এ' বিশেষ একো কাম নাই তেনেকুৱা।
অ', অ' যোৱাকালি মই থকা হোষ্টেলখনত এটা ঘটনা হ'ল নহয়!
কি বা?
ঘটনাটো মানে তোমাৰ হেই, এই মদ খাই মানে কেইটামানে মানে এই টিভি এটা আছিলে যে টিভি মানে ভাঙি পালে আৰু, সেয়া সব পাইছো আৰু সেইটো।
অ',।
উম', বাক এই উৎপাত ত' সেই বস্তুটো মানে বহুত মানে ইনফেমাচ আৰু, সেই হৈ গ'ল আৰু বস্তুটো ত' এতিয়া চবেই গম পাই চবৰে খং উঠি আছে আৰু বস্তু বস্তুটোক লৈ। উম। তাৰপিছত তোমাৰ
এইটো বেয়া কাম কৰিছে।
উম, বাকী তুমি আহিবা কেতিয়ালৈকে মানে?
উম, মোৰ মানে আহাৰ প্লেন হেৰি আগষ্টত।
হু।
আগষ্টত মানে এতিয়া অ', আমাৰ পৰীক্ষা শেষ হৈছে দুইদিনমানৰ আগত কিন্তু জুলাইটো গোটেই মাহ টোৱে বন্ধ তাৰপিছত আগষ্টটো ধৰি লোৱা এনেকে টানা টানি কৰি, পোন্ধৰ তাৰিখৰ পিছতহে আৰম্ভ হ'ব ক্লাছেছ, ক্লাছবোৰ। তেতিয়া গম পাম আৰু কি কৰা যায়।
তেন্তে ঠিকেই, মই মানে ভাবি আছিলোঁ আৰু তুমি আহিলে মানে মানে ভালকে খাব মানে ইচ্ছা আছে মোৰ। এদিন আমি ধৰা হেই খাম দিয়া, এই ওচৰৰ যে ফুটচ এইখন যে এইখন ধাবাখন আছে সেইখনত। সেইখনতো খাব পাৰোঁ নহ'লে অলপ মানে খাব মন আছে ভালকে। পাস্তাই হওঁক, পাস্তাটো ইমান মন নাই, পা পাস্তাটো খায়ে আছোঁ মানে এ, বেলেগ ধৰা তান্দুৰি আছি এবাৰ যে ৰাতি খাইছিলোঁ এখন, এখন চৈ এত খাব যাতে, কাবাব। কাবাব, কাবাবটো খাবলৈ মোৰ খুবেই মন যায় আছে মানে সেইটো।
উম, হু, হু।
বহুত ধুনীয়া এটা সোৱাদ লগা বস্তু এটা খাই দিলোঁ তোমাৰ লগত সিদিনা। উম, হু।
তোমাৰো মোৰো এনে কথাটো ভাবিলে মোৰো লোভ লাগে এইটো খাবলে।
অ' বাকী কি খাম বুলি তুমি ভাবিছা, ভাবি থলেহে মানে বস্তুবোৰ মানে আহিয়ে ডাইৰেক্ট খাই দিব পাৰি আৰু নহ'লে বুজিছা ন'? উম, অ'। ত' তুমি কি ভাবি থৈছা?
বাৰ্গাৰ নহ'লে বা কাবাব।
বাৰ্গাৰ, কি বাৰ্গাৰ, নৰ্মেল, ভেজ?
চিকেন বাৰ্গাৰ।
চিকিম, কে এফ চিত যোনটো পায় সেইটো, জিংগাৰ নে জিনজাৰটো।
অ', অ', অ',।
উম, নাছিলে বাট মই কোৱা পিছত মানে সেই টো হ'ল, ভাবিলে লোভ লাগি যায় ন'?
হৈ যায়, এইটো বাৰ্গাৰ বুলি ক'লে মই ভালে পাওঁ।
মনটো নাচি উঠে আৰু।
অ', অ', কিন্তু তাৰ আগতে মোৰ কৰ'বাত ফুৰিব মান মন মানে ভালকে
অঁ, ফুৰিব যাব পাৰি বাৰু! মোৰো পৰীক্ষা-চৰি ক্ষা নাথাকিলে, ধুনীয়াকে আহিলে নে বা ওলাই যাব পাৰি আৰু, ভাবিছোঁ। উম, এই ইফালে ওলাই যাব পাৰি, নৈৰ পাৰৰ ফালে। বত তাহতো ধুনীয়া বলে, উম, শেষৰ বাৰ মানে যোৱা নহ'ল ন, মানে আধালৈকে গ'লো। উম, তাৰপিছত সেইদিনা কিন্তু
এই তুমি অলপ হুল-স্থোল কৰিছিলা, অ, মনত আছে মোৰ।
অ, অ, তাৰপিছত তোমাৰ চিনেমাখন চাইও বহুত ধুনীয়া লাগিল। অলপ বাদ দি চালোঁ বাৰু, কিন্তু মানে অলপ আনচেভ আছিলে। কিন্তু মানে অলপ লগৰ লগ লাগি এনেকে চা, এনেকে চাব গ'লে আকৌ মোৰ লাগিছে। সেয়া আৰু ভাল লাগিব যেন।
অ, অ, অ।
ত, সেয়া আৰু। ভাল কিবা ভাল অসমীয়া কিবা যদি ওলাই আৰু তেতিয়া চাব যাম নহ'লে দিয়া।
আৰু এখন কিবা নতুন চিনেমাখন ওলাইছে, হেৰি উৎপল হেৰিৰ।
অ।
তাৰ ওলাইছে, কিবা আছিলে! নহয়, কিবা এখন আছিলে, অ, অ।
এক্স ওয়াই জেদ চাগে নে, কিবা এনেকুৱা। অ, মানে ৰিভিউটো ভাল আহিব লাগিব আৰু, লাষ্ট টাইম যেনেকে সেইখন চাওঁতে, এইখনো ধুনীয়া এখন চিনেমা চালোঁ।
তেনেকুৱাই আৰু যদি থাকে আৰু
উম, এইখনতোতো এতিয়া চোৱাখন মোৰ আকৌ চাব মন গৈছে।
সেইটো হয় বাৰু! অ, শুনা, তোমাক মই একদম মানে অলপ দেৰিকে কৰিম আৰু, মানে ফোন আৰু। এতিয়া অলপ থাকিম এনেকে, মানে লগৰ- লগৰ খিনিৰ লগত। থাকিম বুলি ভাবিছোঁ আৰু অলপমান। দিয়া, দিয়া, নহ'লে।
অঁ, ঠিক আছে।
উম।